ছো, তুমি শুনিছা?
অ শুনিছো শুনিছো।
কি কৰিছা?
নাই এনে শুই আছো অলপ, গাটো ভাল নহয় আৰু।
অ'হ, গা ভাল নহয়, মানে কি হৈছে?
এ এনেই আৰু গাটো দুৰ্বল-দুৰ্বল লাগি আছে, আৰু আজি বেমাৰ পৰা বহুত দিনৰ মূৰত বেমাৰটো অলপ ভাল পাৱাৰ দৰে হ'ল আৰু বহুত দিন হ'ল বেমাৰ উঠি আছিল।
উম বেমাৰৰ বেমাৰৰ সময়ত যথেষ্ট মেডিচিন খাইছা যে।
সেইয়ে।
এণ্টিবায়টিক খোৱা গৈছে যে, এন্টিবায়টিকেতো গা দুৰ্বল কৰেই। তুমি মোৰ কালি নে পৰহি পৰা গেছট্ৰিক উঠি আছে, তাৰ ফলত মোৰ কি হ'ল পুৰা পানী খাই আছো, অছ ত বেমিতা আৰু মেডিচিন খাই আছো। আজি বি বি গেছট্ৰিক টো কমিছে, হ'লেও গাটো দুৰ্বল। এণ্টিবিটিকে, তোমাৰ গাটো পুৰা দুৰ্বল কৰি দিয়ে, হয়নে?
উম উম, এণ্টিবায়টিক মানে কেনেকুৱা তৰ ভিতৰৰ পৰা বেমাৰটো ভাঙি আনে ন।
এ মানে ভিতৰৰ পৰা বস্তুতো একদম তৎক্ষণাতে ঠিক কৰি দিয়ে ন, তাৰ ফলত তোমাৰ বডিয়ে বহুত ইয়া পাই, মানে বত তোমাৰ শৰীৰত পুৰা ফৰ্চ পৰে, পুৰা শক্তি লাগে।
অহ।
সেইটো কাৰণে দুৰ্বল হৈ যায় গাটো।
উম।
বাকী আজি কি খালা দুপৰীয়া?
দুপৰীয়া ভাত খালো, ভাত ভাত আৰু এই বাগে ৰুট
ৰুটি, ভাত, ৰুটি-ৰুটি মানে ৰুটিটো আৰু বৰমাহে বনাইছিল, দিলে মোক মই তাকে খালো। ৰুট টি আৰু এইভাগে ভাত। ৰুটি আৰু মানে মাংস আনিছিল অলপ, মাংস আৰু কালি যে মাছ আছিল, মাছ এ
বাহ, ভালেচোন আজি খোৱা ভাত, ৰুটি, মাংস, মাছ ঠিকে আছে।
উম, তুমি কিহেৰে খালা পিছে? দুপৰীয়া খালা নে ভাত, না খোৱাই নাই?
মই দুপৰীয়া খালো, ৰবা দুপৰীয়া আজি পোলাও খালো ৰবা, পোলাও।
বাহ।
পোলাও আৰু মই মটন খালো।
নে মানে
নাই নাই, পোলাও আৰু মটন মানে আলহী আহিছিল ঘৰৰ। তাকে বনাইছিল।
পিছে
বাকী আজি, ক'ত বা যাবা নে আবেলি?
নাই-নাই, যাম বুলি ভাবিছিলো, যোৱা নহ'বই চাগে বৰষুণ দিব ধৰিছে আৰু মানে ব কলাকৈ আহিছে।
অহ, বৰষুণ দিব‌ নেকি এই? নাই ইয়াতে বতৰ বেয়া চাওঁ আহ অলপ ত অলপ দেৰিকে কি বা হয় যাবও পাৰো
অলপ দেৰিকে মানে
অলপ দেৰিকে মানে গলে মই এতিয়াই গ'লো হয় আৰু এতিয়া যদি বৰষুণ আহে আৰু ক'ত যোৱা হ'ব মই
তাকে অলপ পিছতো মোৰ পঢ় পঢ়িবই লাগিব
উম পঢ়িবই লাগিব নহলে গালি খাব লাগিব আৰু
তুমি এনে কেইটাৰ পৰা কেইটালৈ পঢ়া মানে টাইম টেবল আছে পঢ়াৰ নে কি যেতিয়া তেতিয়া লৈ বহা
এ যেতিয়া তেতিয়া মোৰ টাইম টেবুল মানে বনোৱা নাই এ মানে কম মই টাইম টেবুল টো ভাল নাপাওঁ আৰু মানে
সেইটোয়ে ভাল পঢ়াৰ টাইম টেবুল নালাগে টাইম টেবুল ক্লাছ টেনলৈ ঠিক আছে তাৰ পিছত তুমি যেতিয়াই টাইম পোৱা তেতিয়াই পঢ়িব লাগে
হয় হয়
তুমি ক্লাছ কি টেন নেকি
টেন নহয় নহয় টুৱেল্ভ
হয় টাইম টেবুল মানে ক্লাছ টেন লৈ ঠিকে আছে মানে ফ'ল কৰিব পাৰে তাৰ পিছত তুমি যেতিয়াই টাইম পোৱা তেতিয়াই পঢ়িব লাগে তাৰ পিছত পঢ়াবোৰ অলপ বাঢ়ি যায় ন
হয় হয় মানে এনেকুৱা তোমাৰ মানে ধৰি লোৱা
মোৰতো বেলেগৰ নাজানো মই মইতো টাইম টেবুল বনালে মোৰ টাইম টেবুল ফলই নহয় নহয়েই মানে মানে হয় এ এ এ এঘন্টাত যদি মই এটা চাব জেক দিও এঘন্টা এঘন্টাত এঘন্টা যদি মই এটা ছাবজেক্টৰ টাইম দিওঁ আৰু মোৰ লাগি যাই দেৰ ঘন্টা মান টাইম যাই ছ টাইম টেবুল ফলই নহয়
মানে কেনেকুৱা মই টাইম টেবুল টো বনাই পোৱা নাই আৰু কেনেকুৱা টাইম টেবুলতো বনালে কেনেকুৱা হয় মানে যেতিয়া আমাৰতো গাওঁ অঞ্চলত যেতিয়া তেতিয়া মানুহ আহে মই আৰু মানুহৰ আগত পঢ়িব ভাল নাপাওঁ আৰু মানে কেনেকুৱা মানুহ আহিলে কিবা নিজকে মানে এনেকুৱা ভাব আহে পঢ়া দেখাইছো নেকি এনেকুৱা দৰে ভাব আহে
অ আৰু আৰু তুমি মা উম মানে মানুহ মানুহৰ আগত পঢ়িলে মাত দেউতাই কিন্তু ভালে পায় কিন্তু
উম মা দেউতাই ভাল পায় কিন্তু আমাৰ যি ভাল নালাগে আৰু
অ বাকী মানুহ মানুহৰ ওচৰত নপঢ়িলে মা দেউতাই কি ক'ব মোক কয় তোমাৰ নাজানো এ মানুহ আহিছে বুলি ইয়াৰ পঢ়া শুনা গ'ল পঢ়া শুনা চেছ মানুহ টাইপই নাপায় পঢ়া পঢ়া শুনা একেবাৰে কিতাপ দাঙি থৈ দে এনকে কয় মোক
উম মানে মানুহ আহিলে আৰু কিতাপটো বন্ধ কৰি থৈ ওলাই যাওঁ আৰু মই
অ মোক এনেকুৱা গালি পাৰে মানুহ এটা আহিবই নাপায় কিতাপ চিতাপ বন্ধ কৰি উঠি যায় তেনেকুৱাই মানে কিছুমান সময় মিলা মানে সময় বনাব লাগে। যেনেকে তোমাৰ কিবা এটা কৰি আছা এই কামটো এইটো সময়ৰ ভিতৰত খতম হ'ব লাগে। তে তিয়া সময় ম মানে বনাব লাগে, টাইম টেবুল বনাব লাগে। যে মই টাইমত এইটো কৰিম এইটো টাইমত এইটো কৰিম। যিটো টাইমত এইটো কৰিম পঢ়াৰ পঢ়াৰ ক্ষেত্ৰত মই টাইম টেবুল টো মানে নবনোৱাতোৱে মানে মই ভাবো। নবনোৱাতোৱে উচিত বুলি মই ভাবো। বাকী বেলেগ কামত তুমি বনাব পাৰা, যেনেকে তুমি কিবা এটা কিবা এটা কাম কৰি আছা। কামটো এটা লিমিত ধৰি লোৱা, মই এইটো টাইম এইটো কামটো এইখিনি টাইমে কৰিম। বা তুমি মোবাইল টিপি আছা, মোবাইলৰ এক্সাম্পল দিছো হা'। উদাহৰণ দিছো, মোবাইলটো টিপি আচা এই মোবাইল মই দুই ঘণ্টাই টিপিম। তাৰ ওপৰত মই আজি দিনটো মোবাইল নাচাম এই দিনটোৰ ভিতৰত দুই দুই ঘণ্টাই চাম।
উম। মানে কেনেকুৱা, দিনটোৰ ভিতৰত দুইঘণ্টা চাম বুলি ক'লে যিমান চাম বুলি ক'লেও আৰু চোৱা যাইয়ে আৰু মোৰ আৰু দুই ঘন্টাটো নহয়ে।
তাৰউপৰি তুমি কিবা এটা কাম কৰি আছা ধৰা। কিবা কিবা কম্পিউটাৰে চাই আছা বা কিবা যিকোনো কাম কৰি আছা। এই কামটো সময় সময়ৰ অ' মানে তোমাৰ চাপচ অ' এই গৰম বন্ধততো চাগে ইয়া দিছে ন, এচাইনমেণ্টটো দিছে।
উম, দিছে দিছে দিছে।
এই এচাইণ্টমেন্ট বোৰ, মই এচাইণ্টমেন্টৰে উদাহৰণটো দিছো মানে কণনে কি কয় এইটো, উদাহৰণ টো দিলো যে এই অ' এচাইণ্টমেন্টবোৰ যে আছে সময়ত খতম নকৰিব পাৰিলে তোমাৰ পিচত প্ৰেছাৰ পৰিব নে নাই?
পৰে, পৰে, পৰে।
হা'? এক একদিনত এ এটা ৰাতি কৰিব লগা হয়।
হয়, হয়। আমাৰ কেনেকুৱা আগতে কেনেকুৱা আছিল তুমি তই মানে এই মাহৰ ভিতৰত দিব লাগিব আৰু এচাইণ্টমেন্টটো। মানে টেইনক লগি এনেকুৱা আছিল ত মানে কিবা বনাবহে দিব মানে চাবা ধৰক ধৰ আমাৰ বেলেগৰতো নাজানো, আমাৰ ইয়াৰতো ক'লোঁ আৰু আমাৰ স্কুলৰতো মানে কেনেকুৱা ধৰ অ', অ' মানে এই কি বুলি কয় গছ কাটি নিব দিলে।
উম।
বা ধৰিলোৱা তোমাৰ আমাৰ খৰা খাৰে বুলি যে কওঁ খৰাহি সেই বনাব ব দিলে বা ঝাৰু বনাব দিলে এইবোৰ বনাব দেই উম। ঠিক এইদৰে এতিয়া আৰু কেনেকুৱা হৈছে মানে, তোৰ যোনটো মানে আমাৰ কলেজৰটো কথা ক'লো আৰু আমি বেলেগৰতো নাজানো বাৰু, তোমালোকৰ ফালে কেনেকুৱা হয়। মানে কেনেকুৱা কৰে আমাৰ গৰম বন্ধৰ টাইমত আমাক প্ৰেক্টিকেল বোৰ প্ৰেক্টিকেল বোৰ কৰিব দিয়ে। মানে ধৰি লোৱা চাবা তোমাৰ জিঅ'গ্ৰাফিয়েৰ জিঅগ্ৰাফিৰ প্ৰেক্টিকেল টো কৰিব দিছে ইকনমিক্সৰ আৰু হিষ্ট্ৰী এই তিনটা মোৰ প্ৰেক্টিকেল আছে আৰু।
হয়।
সেইকেইতাৰ প্ৰেক্টিকেল কৰিব দিছে আৰু গৰম বন্ধত।
এ তাকেইতো, মানে তেনেকুৱা এটা কথা আছে, সময়ৰ কাম সময়ত কৰিব লাগে ন। তুমি যদি এই প্ৰেক্টিকেলটো এই মানে কলেজ খোলাৰ দুইদিন আগত কৰিম বুলি ভাবা তেতিয়ালৈ তোমাৰ প্ৰেছাৰটো বেছি পৰি যাব ন'। এতিয়াৰ পৰাই যদি তুমি লাহে-লাহে কৰি নঠোৱা, প্ৰেক্টিকেল এটাটো মানে প্ৰজেকৰ দৰে হা সহজ কাম নহয়টো প্ৰেক্টিকেলটো দেখাব লাগে, হয় নে নাই। অৰজিনেল টাইপ কৰি।
মানে এনেকুৱা আৰু মানে। সময়ৰ কামটো মানে সময়ত কৰি যোৱাটো উচিত আৰু মানে
হয়, তুম মই ভাবোঁ যে সময়ৰ কাম সময়ত কৰিলে কোনো কামে ৰখ
মোৰ মোৰ মানে এইটো এ এতিয়া মই নিজৰ যদি কথাটো কওঁ মোৰ কেনেকুৱা হৈ আহিছে এতিয়া মানেটো আমাৰ ফাইনেল একজামতো কাষ আহি পালেই। বেছি মাহো নাই। ছয় মাহ মান আছে আৰু। ছয় মাহ মানত মানে কেনেকুৱা হৈছে আকৌ মানে পঢ়াই হোৱা নাই। এতিয়া মা-মা থাত খেলে যে কি পঢ়িম মানে এইকেইদিনতে, মানে পঢ়া। মানে হৈছে আৰু এইবাৰ। এইবাৰ গেল আৰু মানে পৰীক্ষা। উল মানে ফেল আৰু এনেকোৱা ভাব আহি আছে আৰু মোৰ এতিয়া।
অহহ্, তাকেইতো মানে, ত তুমি মানে প্ৰেচাৰটো বহুত পাই যোৱা ন। লাষ্টৰ ফিনে প্ৰেছাৰটো বহুত পাই যোৱা। এ- এইটোৰ প্ৰেচাৰটো পোৱাৰ ক্ষেত্ৰ ত' হয়। প্ৰেচাৰটো পোৱাৰ ক্ষেত্ৰত আমাৰ মাইণ্ডত এটাই কথা চলে, 'এ, মোৰ এইবাৰ পৰীক্ষা ভাল নহ'ব। ' কিন্তু এইটোৰ সলনি ভাবিব লাগে যে, 'নাই মই হানড্ৰেড পাৰ্চেনট দিমেই নিজৰ। টাইম নাই, নাই- কি হৈছে, যিখিনি টাইম আছে ভালকে পঢ়োঁ। ' যিমান টাইম আছে, যিমান দিনো আছে মই ভালকে পঢ়োঁ, মই ভাল এটা ৰিজাল্ট আনিব লাগিব। নিজে মানে মটি, নিজকে-নিজকে মটিভেট কৰিব লাগে।
হয়। মটিভেট কৰাটো ভাল বাৰু, কিন্তু সেইখিনি টাইমত কেনেকুৱা হয় কেনেকুৱা হয়, এই মটিভেচন-মটিভেট কৰবাৰ টাইমত আৰু ভয়টো বেছি হয় মানে। এনেকুৱা আৰু। মানে ভয়তো বেছি লাগিব ধৰে আৰু মানে কেনেকুৱা অহ', ছয়মাহ আছে কি পঢ়ি ম। এই আ-আগৰ ছয় মাহত যদি এটা প্ৰশ্নও মুখস্থ নহ'ল আৰু এই ছয় মাহত মানে কেনেকা- আৰু কেইটা প্ৰশ্ন মুখস্থ কৰিম। এনেকা ভাৱ এটা আহে আৰু।
হয়, হয়, আহে। আহে। এইটো-এইটো ভাৱটো আহে, কিন্তু এই ভাৱটো চাইডত ৰাখি কিনে তুমি আগবাঢ়ি যাব লাগিব। তেতিয়াহে মানে কিবা এটা কৰিব পাৰিবা, বা তোমাৰ পৰী ক্ষাটো যিমান বেয়া হোৱা বুলি, বেয়া হ-হ'ব বুলি ভাবিছিলা, ইমান বেয়া নহয়। মোটামুটি ভাল নম্বৰ নাপালেও মোটামুটি টো আহিব ন। মানে এভৰেজ নম্বৰ এটাটো আহিব। অহ', অহ', ছিক্সটি বা ছিক্সটি ফাইভটো আহিব ন। এইটটি-নাইনটি নাহিলেও।
সেইটো হয় বাৰু। মানে কেনেকুৱা, আজিকালি আৰু কেনেকুৱা
তে-তেতিয়াটো তোমাৰ মানে ঘৰৰ পৰাও গালি নিদিয়ে, বা কিবাও নিদিয়ে। ঘৰৰ পৰা ক'ব, ই বেছি-বেছি পঢ়াই নাই, কি নম্বৰ পাব। যি পাইছে, যি পঢ়িছে, এইটোৱে পাইছে। আৰু তুমি যদি মানে এ' এনেকুৱা ভাবি কিনে, যে ছয়মাহ আছে কিনো হ'ব। সেইটো ভাবি কিনে যদি নপঢ়া, চ' তোমাৰ পৰীক্ষা দেফিনেটলি বেয়া হ'ব।
হয়, হয়, সেইটো হয়। মানে কি ভয় এটা লাগে আৰু আমাৰ। এ' মানে হয় হয়। বুজাব নোৱাৰি আৰু হয়তো কেনেকুৱা হয় এটা আৰু।
উমঁ তেনেকুৱাই। মানে এই ভয়টো এৰি কিনে আগবাঢ়ি যাব লাগে, এইটোয়ে। আৰু সময়ৰ কামবোৰ, সময়ত কৰিব লাগে। তুমি যদি মানে, এ ষ্টৰ্টাংলৈ বুলিলৈ পঢ়িলা হয় তোমাৰ মাইণ্ডত এইটো বস্তু নাহিল হয় যে, এই ছয় মাহত কিনো পঢ়া হ'ব মোৰ।
দিয়া পিছে।
অহ', ঠিক আছে, তোমাৰ লগত কথা পাতি ভাল লাগিল হা। ঠিক আছে।